হেল্ল'?
হেল্ল'?
অ' শুনিছানে?
হয় হয় শুনিছোঁ। হেল্ল' হেল্ল' শুনি আছো। হেল্ল' শুনা পাইছে নে? শুনিছো শুনিছো।
অ' পাইছো পাইছো হেৰি কি কি কৰি আছা?
মই এনেই বহি আছো, তুমি কি কৰিছা?
য়া শুই উঠি ধুনীয়াকে চাহ তাহ খাই মেলি বহি আছো। বাকী খবৰ খাতি কেনে
হয় হয় ভাল ভাল, তোমাৰ?
মোৰো ভালে ভালে একদম মজা।
হয়
তাকে বহুত দিন হ'ল তোমালৈ বোলো কোনো ফোন চোন কৰা নাই আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা বুলি ফোন কৰিলো
হয় হয় কি বিষয় বাৰু এনে
বিষয়টো মানে এনে ধৰণৰ হব, কি এই এতিয়া তুমি আগৰ দিনত শুনিছিলা নাই অন্ধবিশ্বাস যে
অ' হয় শুনিছো হয়।
সেই অন্ধবিশ্বাসৰ মানে অন্ধবিশ্বাসৰ ফলত কি হয় আৰু অন্ধবিশ্বাসটো কেনেকুৱা বস্তু সেই তাৰ ওপতে কথা পাতো বুলি তোমালে ফোন কৰিলো, কেনে হ'ব বাৰু বিষ
হয় একদম ধুনীয়া বিষয়, তুমি আৰম্ভ কৰা।
অ' মানে তোমাৰ এতিয়া অন্ধবিশ্বাসটো কি হয় গম পোৱা নে-া চকু মুদি মানে, চকু মুদি বিশ্বাস কৰাটোক অন্ধবিশ্বাস বুলি কয়। আচলতে, এ অন্ধবিশ্বাস বুলি একো বস্তু নাথাকে আৰু চলতে, কাৰণ উ প্ৰতিটো বস্তুৰে এটা বিজ্ঞানসন্মত কাৰণ থাকে হয় নহয়, এই মানুহে সেই বিজ্ঞানসন্মত কাৰণটো চাইহে সকলো কাম কাজত মানে নিয়োগ হ'ব লাগে আচলতে। কিন কিন্ত এতিয়া এতিয়া বাৰু সেই অন্ধবিশ্বাসটো এতিয়া কমিলে বাৰু কিন্তু আগৰ দিনত সেই অন্ধবিশ্বাস টো কিন্তু বহুত প্ৰচলিত আছিল, মানে তুমি এতিয়া উদাহৰণস্বৰূপে চাবলৈ গলে কি হয় এই আগৰ দিনত চাবাচোন তুমি যদি এতিয়া ক'বালে মানে ওলাই গৈছা দেই কিবা এটা ভ কামত ওলাই গৈছা, তাৰ পৰা তোমাৰ সন্মুখেদি যেনিবা ক'লা মেকুৰী এটা পাৰ হৈ গ'ল, তেতিয়া মানুহে কি বুলি কয় গম পোৱানে? যে সেইটো এইটো কাম হৈ নু উঠে আৰু, এই-এইটো কি বুলি কয় এই ক'লা মেকুৰীটো পাৰ হৈ গ'ল কাৰণে। আচলতে সেইটো কোনো তাৰ কোনো হেৰিয়ে নাই, কথায়ে নাই। মানে মেকুৰী সিও এটা জীৱ, সি যাবই ৰাস্তাইদি, সেইটো এতিয়া অন্ধবিশ্বাস বুলি এতিয়া এইটো মানে আমি বিশ্বাস-মানে ভাল কথা বুলি বিশ্বাস কৰি ল'লে নহ'ব নহয়, হয় নহয় বাৰু?
হয় হয় হয়।
তেনেদৰে অন্ধবিশ্বাসৰ ফলত মানে আচলতে অন্ধবিশ্বাসৰ অন্ধবিচ মান মানে বিশ্বাস কৰি মানে প্ৰতিটো কথাত বিশ্বাস কৰিবলে মানে এটা মানে প্ৰতিটো কথা যেনেদৰে বিজ্ঞানসন্মত কাৰণ যে থাকে সেই বিজ্ঞানসন্মত কাৰণটো চাইহে মানে প্ৰতিটো কথাত বিশ্বাস কৰিব লাগে আচলতে।
হয় হয়।
তোমাৰ এই এতিয়া চাবাচোন তুমি আগতে এই মানুহ বিলাকে মানে ককা আইতাহঁতে ৰাতি তোমাক নখ কাটিবলৈ নিদিয়ে। আৰু তোমাৰ ঠাই সাৰিবলৈ নিদিয়ে, কেলৈ বাৰু সেইটো কোৱাচোন তুমি।
আগতে মই শুনামতে, এনেকে নখ কাটিলে ৰাতিত ঠাই সাৰিলে ঘৰৰ পৰা লক্ষী যোৱা বুলি কয়।
অ', আচলতে ল লক্ষী যোৱা বুলি যে কয়, সেইটো আচলতে লক্ষী যোৱা নহয়, সেইটো আচলতে বিজ্ঞানসন্মত কাৰণ তাৰ কি গম পোৱা নাই।
হয় কোৱাচোন।
এই মানে এতিয়া তুমি নখ কাটিলা দেই ৰাতি তাৰপিছত ঠাই সাৰিলা, তাৰপৰা কি হয় নখ কটাৰ পিছত সেইখিনি মজিয়াত পৰি গ'ল, তুমি যেতিয়া ভাত খাবা ভাত খাওঁতে যদি তোমাৰ কেনেবাকে সেই নখ যদি তোমাৰ পেটলৈ যায় তোমাৰ বেমাৰ হ'ব নাই? আৰু তুমি যে-যেতিয়া ঠাই সাৰিবা সৰাৰ লগে লগে সেই ধূলি মাকতি যেতিয়া তোমাৰ খোৱা বস্তুত পৰিব, তোমাৰ অপকাৰ হ'ব নাই, আচলতে-আচলতে সেই তেতিয়াৰ দিনৰ মানুহৰ ইমান বিজ্ঞানসন্মত কাৰণবোৰ জনা নাছিল বাবে তেওঁলোকে এইবোৰ মানে এ মানিছিল যে লক্ষী যাব আমুক যাব, কিন্তু আচলতে সেইটো নহয় তাৰ মানে প্ৰতিটো কথাৰে এটা বিগ বিজ্ঞানসন্মত কাৰণ থাকে বুলি যে মই কৈ গৈছো, সেইটোৱে কথাটো আচলতে, উম।
এ হয়।
অ', এতিয়া অন্ধবিশ্বাসৰ লগত আৰু এটা আছে কি গম পোৱানে, ডাইনী হত্যা, সেইটো তুমি শুনিছা নাই বাৰু? কথাটো, আজি-আজিকালিৰ দিনত বাৰু সেইবোৰ বাৰু খিনি কমি গ'ল, মানে তোমাৰ এতিয়া প্ৰশাসনে আৰু চৰকাৰেও মানে বহু খিনি কাম হাতত তুলাই যে ল'লে যে, সেইবাবে সেইবোৰ আজিকালিৰ দিনত কমি গৈছে মানে, গম পাই ছা, অ' কি অ' কিন্তু আজিও কিন্তু মানে একদম ভিতৰৰ কোনো কোনো গাঁৱত সেইবোৰ কথা মানে শুনিবলৈ পাওঁ, মানে নিউজে চিউজে কেতিয়াবা দেখি থাকো বাৰু তাকে অ' এই ডাইনী হয়ত তা অ' দাইনী হত্যাটো মানে কি হয়, এই আগতে কি হয় মানে বিধ বা মহিলা অকল তাৰপৰা নতুবা তোমাৰ সেটো বুলি কয় এই অলপ দেখিবলে মানে কুৎচিত মানুহ যদি থাকে, মহিলা যদি থাকে তেওঁলোকক কি কৰে ডাইনী বুলি কয়। মানে তেওঁলোকক দেখিলে যেন মানে কিবা শুভ কাম মানে অশুভ হৈ যাব সেই তেনেকুৱা বুলি ভাবে মানুহবোৰে। আচলতে সেইটো কেনেকুৱা কথা হ'ল, সেইটো কেনেকুৱা কথা, কুৎসিত মানে তোমাৰ জন্মৰ পৰাই তুমি তেনেকুৱা। সেইটো আচলতে তুমি তেওঁক এতিয়া বেয়া বুলি ভাবিলে নহ'ব নহয়। কি এতিয়া আগতে কি কৰে গম পোৱা নে সেই ডাইনী মানে মহিলাসকলক ডাইনী সজাই, সজাই একদম মাৰপি পিট কৰে, কিবা কৰে, তাৰ পিছত একদম মানে কিছুমানেতটো নিজে আত্মহত্যা কৰে আৰু কিছ কিছুমানক একদম পিটি পিটিয়ে মাৰি দিয়ে গ'ম পোৱা উম, সেইবোৰ সেইবোৰ কিমান বেয়া কথা আছিলে। কিন্তু আজিকালি দিনত যে সেইটো কমিলে, সেইটো একদম ভাল কথা হ'ল বাৰু উম।
হয়।
আৰু অন্ধবিশ্বাসৰ মানে এতিয়া মই যিখিনি কলো সেইখিনিয়ে বাকী তুমি তোমাৰ ফালৰ পৰা অলপ মতামত দিয়াচোন।
হয় তুমি এনেই আগতে দেখা পাইছা নে নাজানো আগতে যিকোনো বেমাৰ হ'লে বা সাপে খুটিলে মানুহ হস্পিতালৰ যোৱা সলনি এই বেজ-বেজালি এইবিলাকলৈও যোৱা বেছি দেখা যায়। হয়, আজি এই বিজ্ঞানৰ দিনত যদি তুমি বেজ বেজালিৰ তোমাৰ এনেকে তেনেকুৱা পূজা পাতলত যদি হেৰি হৈ থাকা তুমি সেই কাম হ'ব নাই ব তোমাৰ কোৱা হোন
অ, নহয়, নহয়, হয় একদম উম।
এতিয়া কি হৈছে এই বিজ্ঞানৰ দিনত যদি তুমি সেইবিলাকলৈ যোৱা তোমাৰ পূজা পাতল এইবিলাকলে গ'ল নহ'ব। তাৰ বিপৰীতে হস্পিটেললৈ যাব লাগিব তি তেতিয়াহে মানুহৰ বেমাৰ আজাৰ বা সাপে খুটা এইবিলাক ভাল হ'ব। তুমি এ দুহেজাৰ তেইশ চনত এটা ঘটনা হৈছিলে। এ এজন ব্যয়ক্তিক সাপে খুটিছিলে তেতিয়া তেওঁৰ হস্পি হস্পিটললৈ যোৱা সলনি তেওঁ বেজবেজালিৰ ওচৰত গৈছিলে তেওঁ
হয়, অ, অ, হয়, হয় তেনেকুৱা ধৰণৰ কথা। আমি এ মানে শুনিবলৈ পাইে থাকো সচৰাচৰ
হয়, হয়, শুনিবলৈ পাই থাকো আৰু এটা তুমি দেখা পাইছে নে নাজানো আগতে আমাৰ ঘৰৰ মানে কি হয় এইবিলাক সাধাৰণ ঘৰ বিলাক বিলাগত যদি মানুহৰ মাইকী মানুহৰ হাতৰ পৰা যদি নিমখ পৰে তেতিয়া কোৱা হয় যে বোলে ঘৰৰ হে এ কিবা বিপদ হ'ব, কাজিয়া হ'ব। সেই সমূহ মানে কি সেইসমূহ বেছি প্ৰচলিত আছিল।
উম, এইবোৰ একদম অ সেইবোৰ মানে একদম অনৰ্থক কথা সেইবিলাকেকে মানে কি হয় আগৰ দিনত তোমাৰ মানুহ বোৰতো ইমান এটা শিক্ষিত মানে নাচ ছিল মানে তোমাৰ কিছুমান লোক স্কুল বিদ্যালয় মানে যাব কোৱা নাছিল যে সেই বাবে তেওঁলোক মানে অলপ প্ৰশিক্ষিত হৈ থাকিলে, কিন্তু আচলতে সেই কিছুমান কথা যে কয় কিছুমান কথা কিন্তু তাৰ মানে বিজ্ঞানসন্মত কাৰণ থাকে আৰু তাৰ বিপৰীতে কিছুমান কথা কিন্তু একদম অনৰ্থক কথা থাকে মানে, এই সেইবোৰ নিমখৰ কথা তুমি কলা তাৰ পিছত মই সেই মেকুৰীটোৰ কথা কলো, ঠিক তেনেদৰে সেই আচলতে সেইবোৰ কথা আমি মানিব নালাগে আৰু আজিকালিৰ দিনত কিন্তু তোমাৰ যি শিক্ষা প্ৰচ নিকা হৈছে, তাৰ ফলতো আমাৰ বহুখিনি মানে ভাল হৈছে সমাজখনত। আৰু আৰু এতিয়া সৰু সৰু সৰু ল'ৰা ছোৱালী ৰা মানে পাঠ্যক্ৰমতো সেই অন্ধবিশ্বাসৰ ওপৰত মানে কথা শুনিবলৈ পাইছো।
হয় হয় বহুখিনি তথ্য দিয়ে আজিকালি।
হয় আৰু এটা আৰু এটা কথা তুমি শুনিছা ন এই ধন গোলৈ পেটৰ আত্মা বুলি যে কয় যে কথাটো শুনিছা।
হয় হয় এইটো বিষয়ে মই বিশষ নাজানিম কিন্তু অলপ শুনিছো আৰু।
সেইটো সেইটো আচলতে কি হয়, এই তুমি যেতিয়া মানে বহুত দিন ধৰি পেলাই তুমি এনেকে বি বন গছ পাত যেতিয়া তুমি এক ঠাইত মানে জমা কৰি থোৱা। মানে সেই জমা কৰি থোৱাৰ ফলত মানে সেইবোৰ গেলি পচি মানে তাৰ পৰা কেতিয়াবা মানে ধোঁৱা ওলাই যায় মানে। গ'ম পাইছা, অ' কিন্তু আগতে মানুহ বিলাকে কি বুলি কয় কয় সেইটো ভূত বুলি কয় মানে যেন সেইটো এতিয়া ভূত আহিছে, সেই বুলি কয় মানে মানুহে সেইটো বাৰু কেনেকুৱা কথা হ'ল, এইেইটো তাৰ বিজ্ঞানসন্মতাৰ কাৰণটো চাই পেলাই আমি কথা ক'ব লাগে। নে অনৰ্থক কথা কিছুমান উলিয়াই থাকিব লাগে হয় নহয়।
হয় হয় আগৰ দিনৰত কি হৈছিলে এ যিবোৰ কথা মানে মুখে মুখে প্ৰচলিত অন্ধবিশ্বাস সেইখিনিকে মানুহে বিশ্বাস কৰি আগ আগবাঢ়ি যায়। কিন্তু কিন্তু কিন্তু বৰ্তমান যুগত কি হৈছে যি যিসমূহ আগৰ অন্ধবিশ্বাস আছিল সেইসমূহ এতিয়া বিজ্ঞানীসকলে এ হে কৰি মানে গৱেষণা কৰি তেওঁলোকে এটা চাইন্টিফিক ৰিজন উলিয়াইছে।
অ' হয় হয়।
হয়
উ, আৰু আগৰ দিনত তেনেধৰণে সেইবিলাক মানে অন্ধবিশ্বাসৰ ফলত বহুত মানুহৰ মৃত্যু হৈছে। এইবোৰ ডাইনী কথা কলোৱেই, তাৰ পিছত তেনে ধৰণৰ মানে বহুত বহুত মানে ঘটনা ঘটাৰ কথা শুনিছো, আচলতে আমাৰ মানুহে জনসাধাৰণে কি কৰা উচিত বুলি ভাবো মই গম পোৱা নে।
হয়, কন
কোনোবাই এতিয়া ক'লে যে এইটো নকৰিবি সেইটো নকৰিবি সেইটো তেতিয়া তুমি ওলোটাই প্ৰশ্ন কৰিব লাগিব, যে কিয় কৰিব নালাগে তাৰ বিজ্ঞানসন্মত কাৰণ কি? আচলতে বিজ্ঞানসন্মত কাৰণটোহে বিচাৰিব লাগে গম পোৱা।
হয় হয় হা
এতিয়া নিমখৰ কথাটো যেনেধৰণে ক'লে সেই কথাটো যদি আমি সৰু মই এতিয়া যেনিবা বাপেক মই যদি মোৰ ল'ৰাক যদি কওঁ মোৰ ছোৱালীক যদি কওঁ সিহঁতেও যদি কয় সিহঁতৰ আকৌ পিছৰ প্ৰজন্মতোক কয় সেইবোৰতো তেনেধৰণে প্ৰচলিত হৈ গুচি যাব। ব, অ' সেইবাবে বাবে আমি এতিয়া যিখিনি মানুহ মানে মাক দেউতাকে ল'ৰা ছোৱালীক বুজাব লাগে। যে প্ৰতিটো কথাৰে এটা বিজ্ঞানসন্মত কাৰণ থাকে। আৰু বিজ্ঞানসন্মতৰ কাৰণ বোৰ মানে বুজাই দিব লাগে। আৰু আ আজিকালিতো এটা কথা ভালেই হৈছে, তোমাৰ মোবাইলৰ যি যুগ আহিল হয় নহয়, অ' সেইবোৰ সেইবোৰেতো আজিকালি মানে মানুহ বোৰতো বহু খিনি ক্ষেত্ৰত সতৰ্কও কৰি দিছে কাৰণ মোবাইলত ধুনীয়াকে চাব পাৰে অন্ধবিশ্বাসৰ বিষয়ে, তোমাৰ ডাইনী হয়ত এয়া কুস্কাৰ সেইবোৰৰ বিষয়ে চাব পাৰা ধুনীয়াকে। সেইফালৰ পৰা আমাৰো বহুত ভাল হৈছে, হয় হয় উ তাক তাকে সেইয়াই মানে আমি কথাবোৰ ভাবি চিন্তি কাম কৰিব লাগে। আৰু যি বিজ্ঞানসন্মত কাৰণটো উলিয়াই লব লাগে আচলতে সকলো কথাতে।
হয় হয় উলিয় ল'ব লাগে, হয়।
হয় তাকে, আজি বহু খিনি কথা পাতিলো তোমাৰ লগত। আৰু নজনা দুই এটা কথা তোমাৰ পৰা জান জানিব পাৰিলো ভাল লাগিল বাৰু তাকে অ উম উম বাকী ভৱিষ্যত এনেধৰণে কিছুমান কথা পাতিম বুলি আশা থাকিল বাকী আজিলৈ হ'ব দিয়া
অ অ হ বাৰু হ'ব দিয় অ অ